খবৰ খাটি কেনেকুৱা?
উম, ভাল, ভাল তোমাৰ?
মোৰো ভালেই আৰু তেনেকে আছোঁ আৰু জীয়াই, জীয়াই। এনেকে আছো আৰু মজা আৰু খবৰ খাই ভাত পানী খালোঁ বাৰু অ'। ঘৰতে আছোঁ অ'।
অ'।
এনেকে
মই অলপ মানে, মাছক দানা দি আছিলোঁ দানা দি কিনে আহিলোঁ এতিয়া গৰম লাগি গ'ল।
অ', তুমি মানে মাছ পোহা নেকি?
উম, মাছৰ বিজনেছ মানে মোৰ।
অ, মাছৰ বিচনেছ কৰা তুমি।
অ, মাছৰ পোনাবিলাক পেলাও তাৰ পিছত ডাঙৰ দীঘল কৰি মানে বেছি দিওঁ।
অ', চলে কেনেকুৱা?
ভালে চলে, সদায় সদায় অৰ্ডাৰ আহে আজি ৰাতিপুৱা ত্ৰিশ কেজি লৈ গ'লে এজনে। হয় গাঁৱতে মানে ৰাইজৰ পুখুৰী আছে যে তাতে পেলাব।
গৰমৰ কাৰণে ভালে চলে নে এনে?
অ', এইটোত চিজন টো পোনাৰ কাৰণে দিয়ে ন' পোনাৰ কাৰণে ভাল হয় মানে। ত টাইমত পোনা বিলাক এৰে আৰু মোৰ তাত মানে পোনাও পাবা ডাঙৰ মাছও পাবা।
অ', কোনটো টাইমত বেছিকে ভাল চলে?
এই বাৰিষা চিজনত পোনাটো ভাল চলে।
অ', কিন্তু ক'ব গলে যে মাছ মানে যেতিয়া মাৰিব নালাগে মানে যেতিয়া তেতিয়া এটা। নদীৰ এটা মাৰা ইলিগেল থাকে গম পোৱা নাই নাই যেতিয়া মানে মাছে পোৱালি দিয়ে ন'
অ', সেইটো টাইমত মাৰিব নালাগে অ'।
নাপায় মানে এনে জনসংখ্যাই নাবহিব না মাছৰ। অ', সেইকাৰণে জনসংখ্যা নাপ
আমি ধৰা দৰৱ পোনাবিলাক লৈ আহোঁ হা, তাৰ পৰা দৰ দৰ পৰা আনো আনি মানে দানা চানা সদায় শুৱাই থাকোঁ ৰাতিপুৱা আবেলি ৰাতিপুৱা আবেলি দ তেতিয়া অলপ অলপ ডাঙৰ হয় বেছি দিওঁ কেতিয়াবা বিহুৰ কাৰণে ৰাখি দিওঁ ডাঙৰ ডাঙৰ চাই।
মই এনেই আছো আৰু বাৰু। এই পোৱালে মানে আমাৰ ঘৰত গৰু পোৱালি এটা আছে বহুত হুল স্থুল কৰি থাকে।
অ'।
তাৰ মানে হুলস্থুল আমি থাকিব নোৱাৰো, বহুত হুলস্থুল কৰি থাকো। এনেকে প্লেন শ্লেন আছে বাৰু মোৰ
প্লেনিং শ্লেনিং এনে হা এনে এনেকুৱা এ কৰি থাকিম কিবা কিবি।
অ'।
ৰখা অকণমান দেৰিকে ফোন কৰিবা মানে গৰু এটা আহিছে আমাৰ ঘৰত। কাঁটিছো হা ৰখা ৰখা ৰখা অকমান দেৰিকে।